অ কি কৰি খবৰ মানে ঠিক চলা নাই আৰু, তোমাৰ কি?
মই এনে ভাল চলা নাই বৰ্তমান আৰু। তোমাৰ চাগে এতিয়া পৰীক্ষা শেষ হল ন।
অ মোৰ পৰীক্ষাটো শেষ আৰু তোমাৰ পৰীক্ষা শেষ হ'ল নেকি?
নাই মোৰ শেষ নাই তুমি এতিয়া কি পৰীক্ষা দিলা।
মোৰ পৰীক্ষা মানে বিকমৰ পৰীক্ষ শেষ হল এই আমাৰ মানে ছিক্স ছেম আমাৰ মানে লাষ্টৰ যিটো ছেমিষ্টাৰ আছিলে থাৰ্ড ইয়াৰ সেটো শেষ হল ডিগ্ৰী পৰীক্ষা।
তুমি এতিয়া কি তোমাৰতো স্নাতক ডিগ্ৰী স্নাতক ডিগ্ৰী শেষ হ'ল ন তোমাৰ। স্নাতক ডিগ্ৰীটো
অ শেষ হৈ গ'ল মোৰ স্নাতক ডিগ্ৰী।
অ ৰিজাল্টটো ওলাইছে নেকি।
না ৰিজাল্ট দিয়া নাই ৰিজাল্ট চাগে মাত্ৰ কেইদিন আগতে শেষ হৈছে ৰিজাল্টটো মোৰ মানে দুইমাহ বা তিনিমাহ হয়তো যাব পাৰে।
হয় দিয়াচোন হ'ব পাৰে
তাকেই তোমাৰ কি মানে পৰীক্ষা শেষ ন কলা তুমি।
নাই মোৰ শেষ হোৱা নাই মোৰ মানে হেৰি বিকম ফৰ্থ ছেম আছিলোঁ মই।
অ।
ত ফত থকা বাবে মই আৰু এতিয়া একামটো শেষ হোৱা নাই পৰীক্ষাতটো। পইচাটো শেষ ৰবা আৰু য দুই তিনদিন মান লাগিব আৰু এই শেষ হবলে
অ আৰু মই ন ভাবি আছো এটা প্ৰশ্ন হা এটা তোমাক সুধিম বুলি ভাবি আছিলো। বহুদ নপৰে মই বহুত ত সুধিছো বাৰু মানে এতিয়াত পৰীক্ষাটো শেষ হ'ব আৰু স্নাতক ডিগ্ৰী শেষ আমাৰ স্নাতক মহালয় আছে এইটো আমাৰ শেষ হোৱাৰ পাছত তুমি কিবা ভাবিছা? চা নেকি মানে কিবা ব্যৱসায় কৰিবা নেকি কাৰণ তুমিতো বিজনেছ পঢ়িছা ন।
হয়। নাই মই মই ব্যৱসায় কৰিম বুলি ভব বা নাই মই ভাবিছো এনে কিবা পৰীক্ষা চৰীক্ষা দিম আৰু মই। এণ্ট্ৰে এক বহুতো ওলাই আছো ন কম্পিভ এক বিলাক সেইটোৱে দিম বুলি ভাবিছো আৰু।
ত সেইটো দিয়াৰ সময়ত এনে পইচা পাতি কেনেকা? হ'ব তেনেহ'লে।
পইচা পাতি মোটামুটি ধৰি ৰখা তুমি তিনি হাজাৰ চাৰি হাজাৰতকৈ বেছি লাগিব কম নালাগে আৰু।
আহ বহুত বেছি দেখোন।
তথাপি হৈ যাব দিয়াচোন কিবা কি মেনেজ এনেই তুমি তুমি এতিয়া কি কিবা কম কথা ভাবিছা নেকি তুমি দিবলৈ।
হা কি কৈছা তুমি?
তুমি কিব কম্পিটিভ এক্সাম দিবলৈ ভাবিছা নেকি?
নাই সেনেকুৱা পৰিসাৰ কথা একো ভবা নাই মই ভাবিছো মই ব্যৱসায় কৰাৰ কথ ভাবি আছো মানে। মই এইবাৰ মানে অলপমান কিবা ব্যৱসায় যদি নিয়োগ কৰো বা সেই পইচা যিখিনিছে জমা পইচািন সেই জমা পইাখিনি যদি ব্যৱসায় লগাও কাপোৰ ব্যৱসায় কৰিম বুলি ভাবিছোঁ। মানে মোটা মানুহবোৰ যে আছে নহয় অ। সেই মোতা মানুহবোৰৰ মানে অ সেই অ ঠিকে কৈছা তুমি, এই কাপোৰৰ্য়ৱসায়টো কৰিম কাৰণ কাপোৰৰ্য়ৱসায়টো আজিকি বহুত ভাল চ চ ন মানুহে ইমান ধুনীয়া ধুনীয়া কাপোৰ কনে কিবা পূজা আহিলে বা কিবা যদি উৎসৱ আহে। তেওঁলোকে কাপোৰ কিনে ন তে সেইকাৰণে সেই কাপোৰৰ ব্যয়ৱসায় কৰিলে সেইটো বহুত ভাল চলিব। তাকে ভাবিছো অ এই পইচা অলপমান বেছিকে লাগিব কাৰণ এই কাপোৰ যিটো আছে নহয় এই ব্যয়ৱসায়টো মে এই কলকাতাৰ পৰা আনি কেনে আচতে সেইটো চলাব লাগিব। এনে তোমাৰ যদি তুমি সময় পালা হয় উম। অ বাহিৰৰ পৰা পোৱা যায় ন কলকাত কলকাতাত বোলে বহুত কাপোৰ আহে মানে সেনে
ন সেইটোতো আহে দিল্লী তাৰপিছত তোমাৰ ধৰা মুম্বাই চুম্বাই সেইবিলাক ঠাইতো আছে মানে।
অ। ঠিক আছে উ অ হয় হয়। এই মই তোমাক সুধিব বিচাৰছোঁ যে যদি ভাবিলো আৰু মই তোমাক যদি এক লাখ টকা এটা যদি দিওঁ ঠিক আছে।
হয়
অ সেই এক লাখ টকাৰ কি মজদি তোমাক যদি কিবা এটা এনেকুৱা এটা কিবা এটা ব্যৱসায় কৰা যিটোই কাৰণে মানে এক মাহতে আম বহুত বেছি মান পইচা আমি ফিফটি পাৰ্চেণ্ পইা আমি বেছি পচা শতাংশ বেছিকৈ আমি উপাৰ্জন কৰিব পাৰিম যে তুমি সেনেকুৱা কোনটো ব্যৱসায়ত এ নিয়োগ কৰিবা এক লাখ টকা।
মই কৰিলে হেৰি তোমাৰ ষ্টক মাৰ্কেটতে ইনভেষ্ট কৰিম মই। নিয়োগ কৰিম মানে মই ষ্টক মাৰ্কেটত হয়।
ষ্টক মাৰ্কেটটো কি হয় বাৰু
ষ্টক মাৰ্কেটতো তোমাৰ হেৰি কিবা কোম্পানি থাকে নহয় কোম্পানী বিলাকৰ চেয়াৰ যিবিলাক থাকে আৰু
তাতে এলকেট কৰা থাকে সেইবিলাক মি যদি ভাল দৰে যদি। গৱেষণা কৰি যদি তুমি যাতে যদি পইচাটো তোমাৰ নিয়োগ কৰা তেতিয়া তুমি এক মাহ নালাগে তোমাৰ ধৰা তোমাৰ এদিনৰ দুইদিনৰ মোটামুটি। ভাল ৰিটাৰ্ কিন পাই যাবা আৰু তুমি
সেই কাৰণে আৰু তোমাৰ হেৰি আছে নহয় এছ আই পি কৰা বা এছ আই পি বা তুমি ম ফতভে কৰা। এইবাৰ বহুতো উপায় আছে সোনকালে পইচা কাম কমাবলৈ কিন্তু এক মাহত তুমি এনেকুৱা। কিব বিজনে মই ক'ব নোৱাৰিম যত মানে ফিফটি পাৰ্চট বেছি মানে প্ৰফিট হয় আৰু
মানে ষ্টক মাৰ্কেটটো বহুত ভাল ন
উম কিন্তু তাতে ভাল হোৱাতকে এইটো ৰিক্স আছে কিন্তু যদি তুমি গৱেষণা নকৰাকে যদি তুমি নিয়োগ কৰা পইছাটো। তোমাৰ লচও হব পাৰে
এই ষ্টক মাৰ্কেটন ক। মানে নিয়োগ কৰিব পাৰোঁ।
এই চব মাৰ্কেটত শ্বেয়াৰছ কিনি কিনে বা তোমাৰ কিবা বন চাগে নহয় বনছ। সেইবিলাক কিনি কিনে কিনা।
অ হয় হয় গম পাইছো গম পাইছো ময়ো মানে পঢ়িছিলো মই এটা জাগাত মানে চাইছিলো হা মই মানে চাইছিলো যে ষ্টক মাৰ্কেটত যে বহুত বোলে কোম্পানী বোলে শেয়ছ বিলাক দিয়ে বহু ডাঙৰ ডাঙৰ কোম্পানী সিহঁতৰ ষ্টকবোৰ মানে ই পি অ' হিচাপে বোলে সিহঁতে মাৰ্কটত দিয়ে মানে বজাৰত মানে অনলন দি দিয়ে তাৰিছত। যোনে মানে কিনিব বিচ তাৰ আগত তাৰ মমানে এ ডিমেট একাউণ্ট এটা থাকিব লাগিব সেই ডিমেট একাউণ্টৰ পৰা যিখিনি সেই কোম্পানীৰ যিখিনি তাক লাগে সেই পইচা হিচাপে সি এপ্লাই কৰিব পাৰে তাৰ পাছত কি সেই কোম্পানীত এই ছেয়াৰটো সি পাইজাব। আৰু সেনেকৈ সি কোম্পানীৰ পৰা নিয়োগ কৰিব এই কোম্পানীয়ে যেতিয়া মানে পইচা উপাৰ্জন কৰিব মাৰ্কেটৰ পৰা বা বজাৰৰ পৰা সেই বজাৰৰ পৰা সেই মানুহৰ পৰা। পইচা সিহঁতৰ বিক্ৰী ভাল হব পইচা উপাৰ্জন হব। আৰু জুনে আমাৰ চেৰটো কিনিছে সি তাৰে পৰা এই উ। তোমাৰ ইণ্টাৰেষ্টও পাব বা প্ৰফিট
আতছা তুমি ক'ব পাৰিবা নেকি হেৰি ডিমেট একাউণ্টটো কেনেকৈ বনাই। জানা নেকি কিবা
উম ডিমেত একাওনত এইফালে আমাৰ এঞ্জেল ৱান এঞ্জেল ওৱান এটা আছে যিটো আমাৰ মানে বহুত বেছি প্ৰচলিত আৰু বহুতে এইটো ব্যৱহাৰো কৰে তাতে আমাৰ আধাৰ কাৰ্ড পেন কাৰ্ড এইবোৰ দিব লাগে সেইবোৰ দি কিনে তাতে ভেৰিফিকেশ্যন নহয় এইফালে তোমাৰ কে ৱাই চি বুলি কয় নৈয়ৰ কাষ্টমাৰ সেনেকুৱা বুলি। ত সেইটো কৰি কেনে তাৰ পাছত সহজ। অ', একদম বেংকৰ নিচিনা।
আচ্ছা, অ, বুজিলোঁ আৰু তুমি হেৰি কিবা আই পি এৰ কথা ক'লা ন' আই পি এটো এনে হয় কিনো, জানা নেকি মইটো আই পি এৰ বিষয়েটো শুনা নাই, মই ইষ্টা ফিষ্টা সেইবিলাকে শুনিছোঁ।
কিহৰ বিষয়ে কৈছা
আই পি অ আই পি' তুমি যে গৈছিলা আই পি অ'
অ আই পি অৰ বিষয়ে অ হয় আই পি অৰ মানে বস্তুটো হ'ল যে তোমাৰ কি হৈ যায় আইটি মানে বস্তুো মানে কি হৈ যায় এইটো মানে এটা যিটো মানে কোম্পানী থাকে নহয় সেই কোম্পানীয়েৰে মানে কি কৰে তোমাৰ নিজৰ নিজৰ ষ্টক যে কিমান সিমান পইচাত সিহঁতে মানে বিক্ৰী কৰিব সেই পইচাটো সিহঁতে যে এইখিনি যে এইখিনি এইখিনি পইচাত বিক্ৰী কৰিম তে সেনেকৈ তেওঁলোকে সেই বস্তুটো দি দিয়ে বজাৰত দি দিয়া আৰু মানুহে চাই লয় এনে তুমি জানা নেকি এইবোৰ ক্ষেত্ৰত ন চাইাৰ্ৰাইমত বহুত বেছি হয় সেইটোৰ পৰা কেনেকে মানুহে বাচিব পাৰে দিব কোৱাচোন অলপ
ইান তথ্যবলাক প্ৰাইভেচিত ৰাখি কিনে বা বাচিব পাৰিব আৰু তথয়বলাক যদি তোমাৰ পুৰা অপেনলি কৰি দিয়ে অপেন কৰি দিল তো প্ৰাইভেচি নামত একো বস্তু নাথাকে ন ত প্ৰাইভেচি ইজিলে হ'ব পাৰে সহজতে আৰু তমাৰ পায় ৱেবচাইট বিলাক বহুত খিনি আছে নহয় আৰু কিবা হেকাৰ চেকাৰ বহিয়ে থাকে জাষ্ট হেকিং কৰিবলৈ আৰু সেইকাৰণে প্ৰাইভেচিটো মেইনটেইন কৰিব লাগে বুলি মই ভাবো আৰু প্ৰাইভেচি নাথাকিলে তোমাৰ মানে সহজতে তোমাৰ নিমিষতে তোমাৰ পইচাটো বেংকৰ পৰা নোহোৱা হৈ যাব পাৰে আৰু মই এইটো হ'লো অ মোৰ প্ৰক লগত হেচিটো আৰু তেনেকুৱা
কেনেকৈ কেনেকা হৈছে এইটো
তেৱা মানে কিবা তোমাৰ গাইছিল আৰু কিবা তাতে ক্লিক ্ কৰেে মানে একাউটৰ মানে কিমান টকা আছিল তিনি লাখ ন চাৰি লাখ টকা আছিল আৰু মানে একনিমতে গোতে কিতিাৰ পইচ নোহ ইমান জঙাাপুঞ্জী আছিল ত আগৰ পৰাই। নোহোৱা হৈ গল এইটো, কি ঘৰে বেংক তাৰপিছত জনাইছে বেংকত জনাইছে। কয় আপুনি সাৱধান হ'ব লাগে আপুনি এনেকুৱা কিয় দিলে কি কৰিলো এইটো আপুনি আৰু। জনা নাছিল নহয় এইমান বুঢ়া মানুহ বিলাকে এনেকৈ জানিব।
উ তে এই বস্তু বি বিষয়ে মানে চৰকাৰে কিছুমান মানে পদক্ষেপ ল'ব লাগে চৰকাৰে জনাব লাগে যে এনেকুৱা অজানা লিংকত ক্লিক নকৰিব বা এইটো নকৰি সেইটো সেইস্তব যদি চৰকাৰে জনাই তেতিয়াহে মানে আ সাধাৰণ মানুহে বা সাধাৰণ জনতা গম পাব ন তেতিয়া সাধাৰণ মানুহে সাৱধান হৈ থাকিব যেতিয়া বেংকৰ পইচাাবোৰ তেওঁলোকৰ নাযাব আৰু।
সেইটোৱেইটো কথা, সেইটোেটো হয়। মই সেইটো পিছত মই ক- ককাহঁতক পিছত কৈছোও মই যে এইবিলাক লিংগত কৰিব নালাগে আৰু। পিছত আৰু কিবা এতিয়া ফোন কৰি কিনে অিিপিল হয় নহয় এতিয়া কিবা।
অঁ।
ধৰণৰ ওলাইছে দেই এতিয়া কিন্তু
অ সেই প্ৰব্লেমোৰ বাচি থাকিব লাগে মে ফোনলে কোনোবা যদি অটিিজ সেই অটিোৰ দিব নালাগে। আমি শিকাব লাগে মানুহবোৰক সৰু বাচ্ছাৰ পৰা লৈকেনে ডাঙৰলৈকে শিকাব লাগে যে কেনেকৈ আমি মানে বাচিব পাৰোঁ এইবোৰ বস্তুৰ পৰা কাৰণ আমাৰ বেং যদি সেই গোটেই তথ্যবোৰ দি দিয়ে তে সেই বেংকৰ পৰা আমাৰ পই যিখিনি পইচা আমি বচাই ৰাখিলোঁ সেইটো বিষয়ে চাব লাগে অলপ মানে।
সেইটোয়টো সেইটোয়টো কৰিব লাগে আৰু মই ভাবিছো। যে কি তোমাৰ অহ খোৱা বোৱা হ'ল নেকি? মই তাৰপিছত কম আৰু এইটো কথাটো।
অ', খোৱা লোৱাটো মানে হ'ব আৰু। অ', বহুত ৰাতি হৈ গ'লো খোৱটোৱ খাম আৰু অলপমান দেৰি আছে অলপমান দেৰি দে খাম ভাবিছোঁ।
দিয়া তুমি কোৱাচোন মোক হেৰি বেংকত যি বেংকৰ যিবিলাক একাউন্ট খোলে নহয়।
অ'।
এইটো কেনেকৈ খোলনো মই এটা মানে কাৰেণ্ট একাউট খুলিম বুলি ভাবি আছিলোঁ আৰু।
টো হ'ল তোমাৰ উম, আ-আচলতে হয়, হয়, মই পঢ়িছিলো ৰ'বা এইটো হ'ল তোমাৰ মই কলেজতো পঢ়িছিলো যে কাৰেণ্ট এ তোমাৰ এটা বাণিজ্য একাউণ্ট হয় যিটো মানে তুমি যদি ব্যৱসায় কৰা। বা কিবা যদি তুমি এ বিজনেচ কৰিব খোজা তেতিয়া তোমাৰ সেই কোম্পানীৰ নামত তুমি এটা একাউট বেংকত খুলিব লাগে কাৰ কম্পানী এটা বেলেগ মানুহ হৈছে, আমাৰ আমি এজন বেলেগ মানুহ হৈছে যাওঁ কম্প বেলেগ মানুহ হৈ যায়, তেতিয়া আমি সেই একাউন্টটো বনাব লাগে আৰু কোম্পানিৰ নামটো চব পইচা আহে, কোম্পানীবোৰে পইচা কাটে তেতিয়া আমি যাতে মানে এ কোম্পানীৰ ডিটেইল্চবোৰ কোম্পানিৰ ঠিকনা দিব লাগে কম্পানিৰ এটা নিজাকে টা তাত বনোৱা হয়, সেইবোৰ সকলো দিয়ে, দিয়াৰ পাছতে কম্পানি কোনে চলাই আছে? কোনজন মালিক হয় সেইবোৰ দিব লাগে তেতিয়া আমি এটা কাৰেণ্ট একাউণ্ট বাণিজ্য একাউণ্ট বুলি ক'ব পা সেইটো খুলিব পাৰো।
দে ঠিক আছে দিয়া, ভালে কথাখিনি তোমাৰ পৰা জানিল টো মই কামেই দিব যে মই ফুুলিবলে ভালে হ'ব মোৰ এইটো। দিয়া ঠিক আছে।